হয় ন অ হয় শুনিছো শুনিছো নমস্কাৰ আছো এনেই তুমি কি কৰি আছা?
এনে আছো অলপ গৰমো পৰিছে কিবা খালানে?
ভাতটো খাইছো ভাত খালো এই বৰ্তমানে অলপ আগতে তুমি তুমি খালানে অ ঘৰত পিছে অহ ঘৰৰ ফালে ঠিকে আছে তোমাৰ কেনেকুৱা?
উম উম আছে ভালে
অ গৰমৰ বন্ধত ক কব কবালৈ ফুৰিবলৈ গৈছিলা নে?
নাই বৰ্তমান যোৱাই নাই যাম বুলি ভাবি আছো তুমি গ'ল নে নাই?
অহ ঠিকে আছে অহ মই গৈ আহিলোঁ কেইদিনমান হ'ল মানে যাবলৈ ক কাজিৰঙাৰ পৰা আহিলোঁ। কাজিৰঙাৰ পৰা আহিলোঁ।
হয় নেকি অহ কাজিৰঙাটো এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত সকলোৱে কয় তুমি তাত কি কি দেখিলা অলপ কবা নেকি তাৰ ওপৰত?
অহ হয় হয় কাজিৰঙা হয় তুমি ঠিকেই কৈছা যে কাজিৰঙা এশিঙীয়া গঁড়ৰ বাবে এখন বি বিখ্যাত ঠাই য'ত আমাৰ অসমৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যান বুলি কলেও ভুল নহয় কাজিৰঙা উদ্যানখন য'ত এশিন এশিঙীয়া গঁড়ৰ,
অহ অহ আমি সৰুৰে পৰা পঢ়ি আহিছো কিতাপত পঢ়ি আহিছো এতিয়া বৰ্তমানলৈকে মই যোৱা নাই যায়, তুমি যাই কি কি দেখিলা বা কেনেকুৱা ধৰণৰ সেইটো অলপ কৈ দিয়া।
অ হয় হয় মই ক'বলৈ বিচাৰিছো তোমাক যে কাজিৰঙা উদ্যানখন আমাৰ, অসমৰ ভিতৰতো আটাইতকৈ ডাঙৰ উদ্যান য'ত বাহিৰত। পৰা বিভিন্ন লোক ফুৰিবলৈ আহে বা আমিও তাত বহুতে ফুৰিবলৈ যায় মনত আনন্দ লাভ, কৰিব পাৰোঁ কাৰণ প্ৰকৃতিৰ এনে মনোমোহা দৃশ্য তাত যে তুমি গলে এবাৰ ক'বা।
হয় হয়।
তুমি গ'লে এবাৰ ক'বা ক'বা যে তাৰ দৃশ্যটো ইমান সুন্দৰ আৰু তাত। দেখা জীৱ জন্তু বোৰ যি বিৰৰ বীৰৰ জীৱ জন্তু দেখিবলৈ পোৱা। যেনে এশেঙীয়া গড় এশেঙীয়ে এশেঙীয়া গড় পৃথিৱীৰ আইন ক অন্য কোনো ঠাইতে দেখিবলৈ পোৱা নাযায় কিন্তু একমাত্ৰ, একমাত্ৰ কাজিৰঙা উদ্যানেই হ'ল এনেকুৱা এখন উদ্যান য'ত এশেঙীয়া গঁড় দেখি, দেখিবলৈ পোৱা যায় আৰু গড়ঁৰ মূল্য, আমাৰ অসমৰ লগতে বাহিৰা দেশতো বহুত বেছি কাৰণ। এই গঁড়ৰ খৰ্গৰ পৰা বিভিন্ন ধৰণৰ ঔষধ পাতি। তৈয়াৰ কৰিও মানুহে বিভিন্ন ৰোগ প্ৰতিকাৰ কৰিব পাৰে এ, আৰু লগতে এই কাজিৰঙা। উদ্যানখনৰ প্ৰাকৃতিক দৃশ্যটো ইমান সুন্দৰ যে তুমি কি ক'বা। তাৰ ওপৰত প্ৰকৃতিত বিভিন্ন ধৰণৰ নতুন নতুন গছ তুমি তাত দেখিবলৈ পাবা লগতে ফুল, ফলকে আদি কৰি সকলো ধৰণৰ বস্তু তুমি তাত দেখিবলৈ পাবা আৰু পৃথিৱীৰ অইন ঠাইত নথকা কিছুমান এনেকুৱা বিৰল গছ তাত আছে। আৰু বৃহৎ বৃহৎ গছ লগতে কপৌ ফুল। কপৌ ফুল আদিকে কৰি বিভিন্ন ধৰণৰ গছে। ইয়াৰ পৰিৱেশতটো বহুখিনি সুন্দৰ কৰি তুলিছে সেইবাবে মই ক'ব বি বিচাৰো যে কব বিচাৰো যে, কাজিৰঙাখন এখন বহুত ধুনীয়া লগতে বৃহৎ ৰাষ্ট্ৰীয় উদ্যান। কিন্তু বৰ্তমান সময়ত, মানুহৰ কাৰ্যকলাপে ইয়াক কিছু অৱনতি ঘটোৱা দেখা যায় কাৰণ। পৰিৱেশ প্ৰদূষণে বনাঞ্চল বিলাক ধ্বংস কৰাৰ লগতে। কাজিৰঙাত বহুতো বিৰূপ প্ৰভাৱ পেলাইছে তাৰ ওপৰত তুমি কিবা কবা নেকি যে, প্ৰদূৰ্ষন কেনেদৰে হৈছে বা কিয় হৈছে তুমি কব বিচাৰিবা নেকি।
হয় হয় তুমি ঠিকেই কৈছা যিহেতু মই কাজিৰঙা যাই পোৱা নাই কিন্তু বহুতো শুনিছো যে চৰকাৰে। বনাচল ধ্বংস লগতে বিভিন্ন ধৰণৰ যিবিলাক জীৱ জন্তু বাস কৰে তাৰ ৰাস্তা বি ৰাস্তা, ৰাস্তা বনাইছে কিবা বনাইছে সেইবিলাক গছ কাটিছে কাটি কিনে ৰাস্তা বনাইছে কিবা বনাইছে বনাই লে তাৰমানে জীৱ জন্তু বোৰৰ বহুতো থাকিবৰ জাগা নোহোৱা হৈছে যে সেই সেই কাৰণে জীৱ জন্তু বিলাক। ওলাই আহে আহি পেলাই বহুতো মানুহৰ ক্ষতি কৰে সেই সেই ক্ষতি কৰাৰ, ক্ষতি কৰা আঁৰত থকা সেই ব্যক্তিজনে হৈছে চৰকাৰ কাৰণ চৰকাৰে চৰকাৰে যিহেতু। তো গছ গছনি বিলাক কা কাটি কিনে জীৱ জন্তুবোৰ থাকিব নোহোৱা জেগা হৈ গৈছে সেইকাৰণে জীৱ জন্তুবিলাকক দুখ দি লাভ নাই। সেইকাৰণে চৰকাৰে মেইন দায়ী আৰু জীৱ জন্তু বিলাকনো কি কম জীৱ জন্তু বিলাকে খাদ্য খাব নাপ বা যিহেতু তাতে হাতীও দেখা পোৱা যায় হাতীয়ে কলগছ খাই সেইবিলাক একদম পুৰা চাফ চিকুণ কৰি। কৰাৰ ফলত হাতী বিলাক ওলাই আহিছে আৰু দেখা পোৱা গৈছে যে চৰকাৰে বি হাতী বিলাক বিভিন্ন দেশত বিক্ৰী কৰিবলৈ ধৰিছে তুমি তাত গৈ ইয়াৰ বিষয়ত কি কবা যিহেতু। বনা অঞ্চল ধ বা বিভিন্ন ধৰণৰ গছ নোহোৱা হৈ গৈছে বা জীৱ জন্তু বিলুপ্ত হৈ গৈছে বিলুপ্ত হোৱাৰ ফলত বিভিন্ন, ধৰণৰ ক্ষতি হৈছে আজিকালিতো প্ৰায়ভাগ নলগাহৰি দেখিবলৈ পোৱা নাযায় ময়োৰ দেখিবলৈ পোৱা নাযায় ইয়াৰ, ক্ষেত্ৰত তুমি কি ক'বা আৰু যিবিলাক হাতী আছে সেইবিলাকতো বাহিৰত ওলাই আহে। আৰু পিছ এইবিলাক ধৰে ধৰি কিনে আৰু তাত, নিব লগা হয় ইয়াৰ ওপৰত তুমি কি ক'বা।
হয়, তুমি এইটো ঠিকেই কথা কৈছা যে তোমাৰ কাজিৰঙাত যোৱা অভিজ্ঞতা নাথাকিব পাৰে, কিন্তু তুমি কোৱা প্ৰত্য ক্ত কথাই সঁচা আৰু এই ফুলটোৰ মূল মেইন কাৰণটো হ'ল আমি মানুহবোৰ কাৰণ আমি মানুহবোৰৰ কাৰ্যকলাপৰ ফলত কাজিৰঙাত থকা গছ-গছনি বোৰ ধ্বংস হৈছে কাৰণ মানুহে নিস্বাৰ্থ পূৰণৰ বাবে ইয়াৰ গছ গছনি কাটিছে নাইবা, তা ঘাটৰ পৰা আদি কৰি তেওঁলোকৰ বাসগৃহ স্থাপনৰ বাবেও, বহুখিনি গছ কাটি পেলাইছে আৰু এই গছবোৰ কটাৰ ফলত, আমাৰ পৰিৱেশতো অৱনতি ঘটিছে, লগতে জীৱ-জন্তু, ফলত খাদ্য নোহোৱা হৈছে, তেওঁলোকৰ থাকিবলৈ বাসস্থ স্থান নোহোৱা হৈছে আৰু বাসস্থান নোহোৱাৰ ফলত, সেইবোৰ আমাৰ মানুহৰ বাসগৃহৰ ফালে নামি আহিবলৈ বাধ্য হৈছে, কাৰণ তেওঁলোকে খাদ্য খৰ অভাৱত পৰিছে আৰু খাদ্যৰ অভাৱত খাদ্যৰ সন্ধানত তেওঁলোকে আমাৰ ইয়ালে আহি, আৰু যি আৰু আমাৰ ইয়ালৈ আহি কিনে তেওঁলোকে যিহেতু সেই জীৱ জন্তু বোৰৰ বুদ্ধিমত্তা সিমান খিনি নাই। সেই-সেইবাবে তেওঁলোকে হয়তো মানুহক আক্ৰমণ কৰিব পাৰে কিন্তু, ত ইয়াত মানুহৰ উম, সেই জীৱ-জন্তু বিলাকৰ কোনো ধৰণৰ দোষ নাই কাৰণ তেওঁলোক হ'ল, এটা নিম্ন বুদ্ধিসম্পন্ন প্ৰাণী আৰু সেই প্ৰাণীসমূহে নিজে বি বিচাৰ বিবেচনা কৰিব নোৱাৰে আৰু সেইবাবে তেওঁলোকে মানুহৰ ওপৰতে আক্ৰমণ কৰিছে, কিন্তু এই আক্ৰমণৰ বলি হ'ব, হ'বলগীয়া হৈছে আমি নিজৰ কাৰণৰ কাৰ নিজৰ ভুলৰ কাৰণে। কাৰণ আমি নিস্বাৰ্থ পূৰণৰ কাৰণে সেই ৰাষ্ট্ৰীয় উদ্যানবোৰ ধ্বংস কৰিছো, প্ৰদূষিত কৰিছো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালে তুমি গ'লে দেখা পাবা যে তাত বিভিন্ন ধৰণৰ কল কাৰখানা আছে আৰু যিবোৰে তাৰ পৰিৱেশ, প্ৰদূৰ্শিত কৰিছে তাত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহে কিন্তু সেই পৰিভ্ৰমী চৰাইবিলাককো, সেই প্ৰদূষনৰ ফলত মানে সেই চৰাইবোৰৰ মৃত্যুমুখত পৰিছে। এতিয়া ইণ্টাৰনেটৰ বাবে মানুহে বহু বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি ব্যৱহাৰ কৰিছে। আৰু সেই যন্ত্ৰপাতিৰ ফলত বিভিন্ন চৰাই এতিয়া লুপ্ত হৈ পৰিছে।
হয়-হয়।
তুমি কৈছিলা যে, ময়ুৰৰ কথা ময়ুৰ চৰাই এটা বিৰল চৰাই। আমাৰ খন নহয় গোটেই পৃথিৱীৰ ভিতৰতে এইটো এটা বিৰল চৰাই। ইয়াক কাজিৰঙাত অত্যাধিক মাত্ৰা ত' আগতে দেখিবলৈ পোৱা গৈছিল কিন্তু বৰ্তমান সময়ত ইয়াৰ সংখ্যা নিচেই কম, আৰু নল গাহৰি। যি আমাৰ অসমৰ এটা প্ৰধান সম্পদ বুলি ক'ব পাৰো আমি। এই সম্পদ বিধে লাহে লাহে কমি আহিছে, কাৰণটো হ'লেও আমি নিজে। কাৰণ আমি বনাঞ্চল লক্ষ্য কৰাটো খুবেই প্ৰয়োজন আৰু আমি কাজিৰঙা নহয়, আন-আন বনা বনাঞ্চলবোৰক ৰক্ষা কৰাটো নিতান্তই প্ৰয়োজন, কাৰণ এইবোৰ হল। আমাৰ অসমৰ সম্পদ আৰু এই সম্পদ ৰক্ষা কৰাটো আমাৰ অসমীয়াসকলৰ কৰ্তব্য বুলি মই ভাবো। সেইবাবে আমি ইয়াৰ ক্ষেত্ৰত বহুখিনি পদক্ষেপ লোৱাটো উচিত, ইয়াৰ বিষয়ে তুমি কিবা কবা নেকি? যে আমি কেনেকুৱা ধৰণৰ পদক্ষেপ ল'লে এই বনাঞ্চলসমূহ ৰক্ষা কৰিব পাৰে।
হয়, ইয়াৰ-ইয়াৰ ইয়াৰ ওপৰত ক'বলৈ গলে আমি প্ৰথমতে গছ কটা বন্ধ কৰিব লাগিব। আৰু যিহেতু কিছুমান দলং-দলং বনাইছে কিবা বনাইছে, এই বনাঞ্চল বিলাক-বিলাকৰ ভিতৰত দিও সেই বনাইছে দলং বনাইছে, আৰু চৰকাৰে কৈছে যে ইয়াৰছিল ইয়াতে তলেৰে হাতী যাব, ওপৰেৰে মানুহ যাব, এইবিলাক কৰাৰ ক্ষেত্ৰত টো বিভিন্ন ধৰণৰ যিহেতু ৰেল যাব, কিবা যাব সেই ৰেলৰ খুন্দাতো বিভিন্ন ধৰণৰ হাতী ৰ মৃত্যুবৰণ হোৱা দেখা গৈছে।
অ',
এই-এইবিলাক চব চৰকাৰৰ ফলত হৈছে। যদি আমি সেই বিলাক নকৰো, মানুহে সজাগ হৈ পেলাই যদি সেইবিলাক আমি যিবিলাক যিখন কাজিৰঙা সেই কাজিৰঙাত যদি এইবিলাক একো নকৰে, হয় বহুতো মানুহ আহে বাহিৰৰ পৰা আহে তেওঁলোকৰ এটা এটা ৰাস্তাৰে যায় যদি সেইবিলাক চাবলৈ পায়, তেতিয়া আমাৰো গৌৰৱ আৰু অসমৰ গৌৰৱ, লগতে দেশখনৰ গৌৰৱ। কিন্তু আমি সেইটো নকৰি পেলাই বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ ৰাস্তা বনাইছো, ভিতৰে যাব ভিতৰ যাব পৰা বিভিন্ন ধৰণৰ মানুহৰ সুবিধাৰ কাৰণে সহজতে যাব পৰা ৰাস্তা বনাইছো, কিবা বনাইছো, তাৰ ফলত জীৱ জন্তু বাহিৰলৈ ওলাই আহিছে। এই কাজিৰঙালৈ নগ'লেও আমি ইয়াৰ ক্ষেত্ৰত গলে আমি ইয়াতে আগতে শুন দেখিবলৈ পোৱা গৈছিলো। কিন্তু এতিয়া সেইবিলাক নোহোৱা হৈ গৈছে, কাৰণ গছ কটা গছ বিলাক কাটিছে, কিবা কৰিছে। আজিকালি প্ৰায়ভাগ জংঘল নোহাৱাই হৈ গৈছে। সেইবিলাক জীৱ জন্তু বিলাক ক'ত যাব মানুহৰ ঘৰত গ'লে কিবা ক্ষতি কৰিব সেইবিলাক-সেইবিলাক আহ খবৰ আহিব। কিন্তু মানুহে এইটো নুবুজে যে কি আমি যে গছ কটা বন্ধ বন্ধ কৰো বা আমি জংঘল বিলাক যিবোৰত জীৱ জন্তু বাস লয়, সেইবিলাক নাকাত সেইটো মানুহে বিচাৰ নকৰে। মানুহে খালি নিজৰটো চিন্তা কৰে যে, আমি এটা ধুনীয়া ঘৰ সাজি পেলাই দিব পাৰো। জংঘলত যাই হলেও জংঘল খিনি চাফা কৰি মানুহে তাত ঘৰ এটা ধুনীয়াকৈ সাজি পেলাই থাক দিব, কিন্তু সেই ঘৰটো সজাৰ ফলত যে বিভিন্ন জীৱ-জন্তুৰ আহ খাদ্যৰ লগতে তেওঁলোকে যিবোৰ গ্ৰহণ কৰে, সেইবোৰৰ-সেইবোৰৰ লগতে তেওঁলোকৰ যে বাস কৰা জাগাৰো সেই হ'ব নোহোৱাবোৰ সেইটো বিচাৰ নকৰে, মানুহে ইয়াৰ ওপৰত তুমি কি ক'বা?
হয়-হয় তুমি এইটো ঠিকেই কথা কৈছ যে মানুহে নিজ স্বাৰ্থৰ পূৰণৰ বাবে বিভিন্ন ধৰণৰ অসাধুকাৰ কৰি বনাঞ্চলসমূহ ধ্বংস কৰা দেখা যায। আৰু মানুহে নিজৰ ঘৰ দুৱাৰ সজাৰ কাৰণে আন জীৱ জন্তুৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰি, নিস্বাৰ্থ পূৰণ কৰি নিজ ঘৰ বাসগৃহ আদিবোৰ সাজে, যাৰ ফলত জীৱ জন্তু বোৰে আমাৰ ওপৰত আক্ৰমণ কৰিবলৈ বাধ্য হয়। ইয়াৰ উম, এই ভূলটোৰ আচলতে এই কথাটোৰ মূল কাৰণটো হ'ল আমি, কাৰণ আমি নিজৰ ভুল নিজেই ভুল কাম কৰিছো যাৰ ফলত জীৱ-জন্তু সমূহে আমাৰ ওপৰত আক্ৰমণ কৰিবলৈ বাধ্য হৈছে। কাৰণ আমি তেওঁলোকৰ থাকিবৰ ঠাই নোহোৱা কৰিছো আৰু ঠিক আমি সেই চৰকাৰে ইয়াৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা উচিত আৰু কাজিৰঙা নিচিনা এনেকুৱা এখন ডাঙৰ বৃহৎ উদ্যোগ এখনক আমি ৰক্ষা কৰাটো অতত্য নিতান্ত প্ৰয়োজন যাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাটো নিতান্ত প্ৰয়োজন, কাৰণ চৰকাৰে পদক্ষেপ ললেহে সেইবোৰ সংৰক্ষণ কৰিব ৰাখিব ৰাখিব পাৰিম আৰু এইবোৰ শলাগ অসমৰ এক মূল্যবান সম্পদ। কাজিৰঙা খন আৰু এইখন ৰক্ষা কৰিলে আমাৰ অসমখনত যেন ৰক্ষ-ৰক্ষা হৈ থাকিব, চৰকাৰে নিজ স্বা-স্বাৰ্থ পূৰণৰ বাবে ইয়াৰ পৰা হাতী পৰ্যন্ত বিক্ৰী কৰিছে কিন্তু বিক্ৰী কৰাৰ পৰিৱৰ্তে যদি চৰকাৰে অন্য দেশৰ পৰা হাতী আনি কিনে ইয়াত থাকিবলৈ ঠাই দিলে হয়, তেতিয়াহলে আমাৰ অসমখনে উন্নত উন্নতি কৰিলে হয় আমাৰ ৰাষ্ট্ৰীয় উদ্যানেও উন্নতি কৰিবই পাৰিল পাৰিলে হয়, কিন্তু চৰকাৰে নিস্বাথ স্বাৰ্থ পূৰণ আৰু টকাৰ উপাৰ্জনৰ বাবে সেইবোৰ হাতী বিক্ৰী কৰি আমাৰ হেৰি বনাঞ্চল বিলাক প্ৰায়-প্ৰায় নোহোৱা কৰি পেলাইছে ইয়াৰ বাবে আচলতে চৰকাৰৰো বহুখিনি দোষ আছে সেইবাবে আমি চৰকাৰৰ ওচৰতো অনুৰোধ কৰা উচিত যে তেওঁলোকে আমাৰ ৰাষ্ট্ৰীয় উদ্যানবোৰ ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। কাৰণ কাজিৰঙা হল আমাৰ অসমৰ আটাইতকৈ ডাঙৰ ভাষ বনাঞ্চল লগতে-বনাঞ্চলৰ লগতে ইয়াত বিভিন্ন ধৰণৰ পৰ্যটকে পৰ্যটন কৰিবলৈ আহে যাৰ পৰা চৰকাৰে ৰাজহ লাভ কৰে আৰু এই ৰাজহে দ্বাৰা আমাৰ জাতীয় আয়ু বৃদ্ধি হয় সেইবাবে আমি নিজৰ ৰাজহৰ স্বাৰ্থ পূৰণ কৰিবলৈ এই বনাঞ্চলসমূহক ব্যৱহাৰ কৰিব পাৰো কিন্তু এ ৰাজল আঁকৰা কৰি উঠিও যাতে কিন্তু আমি ইয়াৰ অৱনতি ঘটাই আছো কাৰণ আমি আমাক অধিক টকা পইচাৰ প্ৰয়োজন কিন্তু আমি ৰাজহ সিনকে আমাৰ নিজৰ প্ৰয়োজন খিনি পূৰণ কৰিব পাৰো
হয় হয়
ৰাজহুৱে আমাক বহুতখিনি পইচা প্ৰদান কৰে বাহিৰাগত পইচা আমাক প্ৰদান কৰে কিন্তু আমি অধিক পইচা উপাৰ্জনৰ লভত আমি ইয়াৰ মাজেৰে বিভিন্ন ধৰণৰ ৰাস্তা ঘাট তৈয়াৰ কৰিছো দলং নিৰ্মাণ কৰিছো লগতে ইয়াৰ হাতী পৰ্যন্ত বিক্ৰী কৰি পেলাইছোঁ। কিন্তু উচিত কথা হোৱা নাই কাৰণ আমি ইয়াক যিমান পাৰো সিমান ৰক্ষা কৰা উচিত আৰু এনেদৰে যদি আমি ইয়াৰ অৱনতি ঘটাই থাকো এদিন এই কাজিৰঙা উদ্যান নোহোৱা হৈ পৰিব আৰু আমাৰ অসমৰ গৌৰৱ তথা আমাৰ এই ইমান ডাঙৰ এখন পৰ্যটনস্থলী নোহোৱা হৈ পৰিব অসমৰ পৰা সেইবাবে আমি ইয়াক সংৰক্ষনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু বৰ্তমান এশিঙীয়া গড় আমাৰ কাজিৰঙা উদ্যানৰ এটা বহুত বৃহৎ সম্পদ বুলি আমি ক'ব বি ক'ব পাৰো কাৰণ এইখিনিয়ে গুৰুত্ব, আমাৰ গোটেই পৃথিৱীৰ ভিতৰতে বিৰল কিন্তু- কিন্তু এতিয়া ইয়াৰ মাত্ৰা কাজিৰঙা উদ্যানত বহুখিনি কমি গৈছে। কাৰণ আজি মানুহে নিজ- মানুহে নিস্বাৰ্থ পূৰণৰ কাৰণে এই গড় বিলাক হত্যা কৰিছে আৰু ইয়াৰ খৰ্গৰ পৰ বেছি ইয়াৰ পৰা অত্যাধিক মুনাফা অৰ্জন কৰিছে যাৰ ফলত গৰ্বৰৰ দিনক দিনে নোহোৱা হৈ পৰিছে কাৰণ গৰ্বৰে মাত্ৰ এবছৰত এটাকৈ পোৱালি জন্ম দিয়ে কিন্তু তাৰ তুলনাত মানুহে মাৰিছে দুটা বা তিনিটা
হয় হয় এইতো হয় হয় তুমি ঠিকেই কৈছা। তুমি ঠিকে কৈছা আমি ইয়াৰ ইয়াৰ তোমাৰ পৰা ইয়াৰ পৰা এইটোৱে জানিব পাৰিলো যে আমি এতিয়া গছ ৰোপণ কৰাতকে আমি যদি গছ বিলাক -